হেল্ল'।
উম কোৱা, শুনি আছো।
শুনি আছা ন' ভাল খবৰ পাতি? ভালে ভালে বহু দিনৰ পিছত কথা মানে পাতিলো আজি।
হয় নেকি? কি কথা বাৰু
এ এটা কথা ভাবি আছো ৰবা মানে এইবাৰো অলপ দীঘলীয়ে বন্ধ আছে মানে তোমাৰ গৰম বন্ধ হওক মানে কৰ'বাত ফুৰিব ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছো।
বা হয় নেকি? খুব ভাল কথা ভাল লাগিলে শুনি কিনে আৰু তোমাৰ এই ভাৰতত ঘূৰিবলৈ ইমান ধুনীয়া ঠাই আছে যে তা মানে বাছনি কৰিবলৈ টান।
হয় হয় ঠিক ঠিক ঠিক সেইটো সমস্যা হয়। কোনখন ঠাইলৈ যাম সেইটো বুজি পোৱা নাই ৰবা।
অ পিছে কোৱাচোন তুমি অ পিছে কোৱাচোন তুমি পাহাৰ ভাল পোৱা নে সমুদ্ৰ ভাল পোৱা? তুমি পা ভাল পোৱা নে সমুদ্ৰ বেছি ভাল পোৱা?
মই পাহাৰ বেছি ভাল পাওঁ ঠাণ্ডা ব এটা সেউজীয়া প্ৰাকৃতিক ডাঙৰ ডাঙৰ পাহাৰ সেইবোৰ মোৰ ভাল বৰ ভাল লাগে মানে।
হয় নেকি তেন্তে তেতিয়া পচ মানে প্ৰথম প মানে পচন্দ হব পাৰে তোমাৰ লেহ লাডাখ।
হয় হয় হয় লে লাডখৰ ফটো দেখি সচাকৈয যাবলৈ মন যায় মানে যাবলৈ ইচ্ছা যায় খুব হয় হয় হয়।
ময়ো মানে ইউটিউবত বহুত ভিডিঅ' বিলাক চাইছিলো। ৰাস্তাবোৰ পাহাৰ ইয়ত সকলো যেন
হয় হয় হয় হয় বিশেষকৈ বাৰিকত খুৰাৰ ভিদিওবোৰ ধুনিয়া কিন্তু বৰ ভাল লাগে।
অ ঠিক কথা কৈছা তুমি আহ বহু মানুহে জীৱনত এইবাৰ হ'লেও মানে বাইক লৈ কিনে মানে লাডাখত যোৱাৰ সপোন দেখে।
উম। কিন্তু তাত মই জনামতে শুনিছো মানে আৰু তোমাৰ অক্সিজেন বোলো কম। তাকে শুনিছো।
হয়, হয় তুমি ঠিক কথাই শুনিছা সেইটো। আৰু প্ৰথম যেতিয়া মানুহ দুদিন যাব দুদিনতটো অলপমান মানে সাৱধানতাৰে থাকিব লাগিব। বিবলতে।
অ' কাশ্মীৰলৈ যোৱাৰ ইচ্ছা আছেনে তোমাৰ মানে কাশ্মীৰলৈ?
মোৰ বহুত ডাঙৰ মানে সপোন এটা আছে কাশ্মীৰ যোৱা আৰু কাশ্মীৰক আহ গোটেই পৃথিৱীখনতেই মানে এটা স্বৰ্গৰ এ মানে তোমাৰ জাগা বুলি কোৱা হয়।
হয় হয় হয় হয় হয় আহ। হদ আৰু তোমাৰ বৰফেৰে ঢাকা পাহাৰ সকলো দেখিবলৈ পায় মানে কাশ্মীৰত।
অ ঠিক কথা কৈছা তুমি শীতকালত মানে অ' শীতকালত গ'লে আমি মানে তোমাৰ বৰফো উপভোগ কৰিবলৈ পাম।
কিন্তু মোৰ মনত হয় মানে গৰম দিনত হ'লে। গ'লেও ধুনীয়া লাগে বোলে কাশ্মীৰত।
হয়, হয়, প্ৰকৃত আ। অ' প্ৰত্যেক কিয় ঋতুৰে নিজা সৌন্দৰ্য্য আছে।
হয়, হয়, হয়, ঠিকে কৈছা তুমি আৰু হেৰি ভাৰতৰ পৰ পৰ্যটনৰ স্থানৰ এটা। বিশেষ কথা কি জানা।
আহ নাজানো তুমি কোৱা।
প্ৰতিখন ৰাজ্যৰ সংস্কৃতি আৰু ভাষা খাদ্য সকলো বেলেগ বেলেগ কিন্তু তোমাৰ।
অ' ঠিক কৈছা, তুমি ঠিক কৈছা আহ ভ্ৰমণ মানে কেৱল ফটো তোলা নহয়, নতুন ঠাই মানুহ আৰু নতুন সংস্কৃতি চিনাক্ত কৰা।
হয়, হয়, হয়। তে কোনখন ঠাইত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ স্থান বুলি ভাবা তুমি আৰু এনে তোমাৰ নিজৰ ভাৱ। বাৰু।
আহ এ বাচিবলৈ মানে তোমাৰ কষ্ট হয়। এটা বাচনি কৰিবলৈ কিন্তু তোমাৰ প্ৰাক প্ৰাকৃতিক সৌন্দৰ্য্য বাবে মই কাশ্মীৰ বা লেহ লাডখ ক'ম।
অ' হয়, হয় মোৰো সেইদৰে লাগে মানে সেনেকুৱে লাগে আৰু এই জোঠা ঠাইত ভাল লাগে আৰু।
অ' কিন্তু। তোমাৰ এই পাহাৰেই নহয় ভাৰতত ইতিহাসে ভৰা বহুত ঠাইো আছে।
হয়, হয়, হয়, হয়, হয় যেনে তোমাৰ আগ্ৰা। তেনেকুৱা আগ্ৰা এইবিলাক হয় তাজমল
তাজমহল মোৰো মানে ডাঙৰ সপোন আছে তাজমহল দেখিবলৈ।
অ' সপোন তোমাৰ আছে মানে দেখিবলৈ। অ' মই ফটো ফটো ফটোত বহু। বহুবাৰ দেখিছো বহুত বাস্ত পত আৰু বহুত ধুনীয়া হয় মানে তোমাৰ।
অ' কোৱা হয় সূৰ্য উদয় আৰু সূৰ্যয়াস্তৰ সময়ত আহ তাজমহলৰ মানে। ৰূপ একেবাৰে বেলেগ হৈ পৰে।
হয়, হয়, সেয়ে অভিজ্ঞতা এবাৰ হ'লেও অংশ হ'লেও ল'ব লাগে মানে। অভিজ্ঞতা এবাৰ হলেও ল'ব লাগে মোৰ বোতেৰে।
আহ এইটো এইটো প্ৰথমত আৰু দুই নম্বৰত আছে তোমাৰ এই ৰাজস্থান।
হয়, হয়, হয়, জয়পুৰ আৰু উদয়পুৰ আৰু যোধাপুৰ নে কি যোধাপুৰ এইবোৰ। বৰ জনপ্ৰিয় কিন্তু তোমাৰ।
হেল্ল'
অ' তোমাৰ জয়পুৰ উদয়পুৰ আৰু যোদাপুৰ বুলি এইবোৰ বৰ জনপ্ৰিয় কিন্তু তোমাৰ ৰাজস্থানৰ।
হয়, হয়, ঠিক কৈছা তুমি ৰাজস্থানৰ এ দু ৰাজপ্ৰাদ আৰু তোমাৰ মৰুভূমি একেবাৰেই অনান্য।
অ' কেতিয়াবা মৰি ভুমি দেখিছা নে তুমি।
আহ এনেই মই মৰুভৱী মই। এতিয়ালৈকে দেখা নাই নিজ চকুৰে, কিন্তু মই তোমাৰ টিভিত দেখিছো সেই এইবাৰ মানে থাৰ মৰুভূমি চাবলৈ মোৰ মোৰ মানে বহুত ডাঙৰ সপোন আছে।
হয়, হয়, মইও এটা মানে উটত উটত উঠি এটা মানে তোমাৰ মৰুভূমিত সূৰ্য চাবলৈ মন যায় মন কৰো আৰু উদত উঠি। উদত নেকিল। হয়, হয়।
অ', বাৰু ফটোবোৰো মানে বৰ ধুনীয়া আহিব হয়নে?
ঠিক, ঠিক, ঠিক, ঠিক। আৰু তোমাৰ যদি সমুদ্ৰ ভাল পোৱা তেন্তে গোৱা ভাল, গোৱা, গোৱাত যাব পাৰি।
এ হয়, ঠিকেই কৈছা তুমি গোৱাৰো সমুদ্ৰ এ তীৰ সন্ধিয়াৰ পৰিৱেশ খাদ্য সকলো বহুত মানে প্ৰশংসা শুনিছো মই।
কিন্তু গোৱা মানে কেৱল পাৰ্টি নহয়, অ', মানে তোমাৰ এক একমাত্ৰ তাত পুৰণি গীৰ্জা আৰু পৰতুগিজ স্থাপিত এতিয়াও প আছে।
অ', তুমি ঠিক কৰিছা মই মানে তোমাৰ শান্ত পৰিৱেশত সমুদ্ৰৰ কাষত বহি মানে সূৰ্যাস্ত চাবলৈ মানে বহুত ভাল পাওঁ।
হয় নেকি? গতিকে অঁ। আৰু কেৰেলাৰ কথা কৈছা তুমি, দক্ষিণ ভাৰতৰ।
অ', কেৰেলাত কেৰেলা মই গৈছো এটা জেগাত। উম, তাতে চাইছো মানে সূৰ্যাস্ত চাইছো মই।
হয়, হয়।
বহুত ভাল এটা মোৰ মানে নিজৰ অভিজ্ঞতা আছে তাতে।
হেল্ল'?
অ', তাতে মোৰ ভাল এটা আছে মই গৈছিলো কেৰেলা।
হয়, হয়।
অ', কেৰেলাৰ পৰা তোমাৰ পঞ্চাশ মিটাৰ দূৰত্বত মুনাৰ বুলি এখন জাগা আছে।
ক'ত, ক'ত, ক'ত?
কেৰেলাৰ পৰা পঞ্চাশ ষাঠি কিলোমিটাৰ দূৰত্বত মুনাৰ বুলি এখন জাগা আছে।
হয়, হয়।
অ', ত, তাতে মই গৈছিলো আজিৰ পৰা চাৰি বছৰ আগত তাতে মানে ভাল এটা সুন্দৰ পৰিৱেশ আছে। আছে চাহ মানে চাহ বাগান বোৰ আছে তাতে। অ', পাহাৰীয়া জেগা আছে তাতে তুমি পাহাৰত পাহাৰৰ ওপৰত মানে ঘৰ বনোৱা আছে তাতে ত তুমি বহি কিনে সূৰ্যয়াস্তৰ, অহ, সূৰ্যোদয় চব চাব পাৰা।
হয় নেকি
এনেকে লাগিব যে বেলি তোমাৰ ওচৰতে আছে
অ', হয়, হয়, হয় ঠিকে আৰু ক'ত গৈ পাইছা মানে কেৰেলাত তোমাৰ আৰু কিবা কিবা তোমাৰ বেক ৱাটাৰ বুলি কৈছে নাৰিকলৰ গছ এইবিলাক
অ', বহুতে কয় কেৰেলা পৰিষ্কাৰ আৰু সুন্দৰ ৰাজ্য হয়নে আৰু মই মোৰ নিজ ফুৰি চাই আহিছো বহুত বেছি সুন্দৰ
হয়, হয়, হয়, হয়। খুব সুন্দৰ তোমাৰ তাত কেৰেলাৰ এৰি বাতি বিলাক খুব কেৰেলাৰ কথা কৈছা সুন্দৰ মানে এইবিলাক। পৰিষ্কাৰ ঠাই হয়, ইমানবোৰ ঠাইৰ কথা শুনি মোৰ তালিকাখন দিনক লৈ দিনে দীঘলৈ গৈছে।
হয় নেকি?
হয়, হয়, হয়, যদি এবাৰত এনেকৈ ঠাই ঘুৰা যায় তেতিয়া কণো শেষ নহ'বনে? এখনকৈ ঠাই ঘুৰা যায় সকলো ঠাই শেষ হব মানে ঘূৰি শেষ কৰিব পাৰি
সেইটোৱে হৈছে মানে তোমাৰ এই ভ্ৰমণ প্ৰেমী বিলাকৰ সমস্যা।
হয়, হয় তেনেকুৱাই আৰু সেইবাবে আৰু মানে কি জেগা ভাল লাগে তোমাৰ
মই বেলেগ জেগাও গৈছো তোমাৰ বেংগালুৰুৰ পৰা ক্ৰমে তোমাৰ চল্লিশ কিলোমিটাৰ দূৰত্বত আৰু এখন জাগা আছে নন্দী হিল বুলি কিনে
হয়, হয়
তাতো মোৰ ভাল অভিজ্ঞতা আছে সূৰ্যোদয় আৰু সূৰ্যাস্ত তই দুটাস্তু মোক চাই কিনে বহুত বেছি ভাল লাগে। অ বেংগলোৰত
বেংগালোৰত আছে
বেংলোৰত ত আছে নন্দীহিল বুলি কিটা জোগা আছে বহুত ওখ জাগা তাতে তুমি ডাঙৰ ঙৰ তোমাৰ হাত তেনে তুমি মানে কৰিব পাৰিবা বেলিটো এনেকুৱা লাগিব তোমাৰ ওচৰতে আছে
হয় নেকি।
এনেকুৱা তোমাৰ জেগা বনোৱা হৈছে তাতে এই পাহৰিব নোৱাৰো এইটো এটা স্মৃতি যেন মোৰ মনত বহি গৈছে।
হয়, হয় এনে তুমি মুম্বাইত যাই পাইছা নেকি মুম্বাই
অ', মুম্বাই মুম্বাই মই যাই পাইছো মানে মুম্বাই মই এনেকে গৈছিলো যে দুদিনৰ কাৰণে থাকিছো ক'বাত ঘুৰিব এনেকা মানে সুযোগ পোৱা নাই
হয়, হয়, হয় পালেই আৰু মুম্বাইত কিন্তু আছে জেগা চাব লগা জেগা আছে
হয়, হয় ঠিক কৈছা, তুমি
দিয়া আজি বাৰু কথা পাতি ভালে লাগিল তোমাৰ লগত
আজি ভাল লাগিল, এই বিষয়ত কথা পাতি বাৰু আশা কৰো আগ দিনৰত তেনেকে ভাল, ভাল আহ বিষয়ত কথা পাতিম বুলি
হয়, হয় পিছত কথা পাতিম বাৰু ভালকৈ ঠিক আছে